অ কি কৰিছে?
তুমি মোৰলে কল কৰি আছিলা অহা নাই।
অ', তাকে কল কৰিছিলো।
আকৌ মোৰ পৰা দেখোন গৈছে।
অ', তোমাৰ পৰা আহিছে মোৰ পৰাহে যোৱা নাই, মোৰে মোৰ মোৰ কিবা প্ৰব্লেম হৈছে নেকি?
জানো মোৰে হৈ আছে বা মানে নহয়।
নাই, নাই মোৰ হৈছিল চাগে।
নহয় আকৌ তোমালে মোৰ পৰা গৈছে ত'।
অ', তোমাৰ পৰা আহিছে মানে মোৰ কিবা ফোনটো কিবা প্ৰব্লেম চলি আছে।
সেইটো কাৰণে যোৱা নাই। ভাত খালা?
নাই খোৱা, বনোৱাই হোৱা নাই।
হয় নেকি, কি বনাব?
এই আজি মাহীহঁতলে পাভ মাছ নে কিবা আনিছে।
কি মাছ?
পাভ মাছ।
পাভ প্ৰথমবাৰ নাম শুনিছোঁ।
মই নাখাও যে সেইকাৰণে শুনা নাই আগতে।
অ।
মই নাখাও মানে মই তেনেকুৱা নাখাও নহয় মানে কি হয় মই লোকেল মাছ বিলাক ইমান ভাল নাপাওঁ।
অ', সিটোও হয়। তুমিতো কছে ভাল পোৱা।
অ', কচ মাছ চালানি মাছ এনেকে ভাল পাও, কিন্তু সেইবিলাক মাছ বেছিকে খ
উম, তাকে তেল বেছি থাকে, বোলে।
উম, উম।
মইতো নাখাওৱে।
কিন্তু সেয়া মাছ মানে এনেকে বইল খাবলৈ বহুত ভাল লাগে।
হয় নেকি?
উম।
তুমি কিমান দিন হ'ল খোৱা নাই?
মই এ বেছি দিন হোৱা নাই তথাপিতো হ'ল, দহ, পোন্ধৰ দিন মান ত
উম?
উম। হ'ল, অ', অ', যোৱাৰ, যোৱাৰো চাগে দহ দিন মানৰ আগত খাইছিলো তেন্তে বিশ পঁচিশ দিন মান হৈছে।
খাব মন নাযায় নিজৰো।
খাব মন গৈছে সেইকাৰণে মহাক-মহাক পঠাইছো।
আচ্ছা।
অ', এতিয়া বা কি আনে মই কৈছো মোৰ
আচ্ছা, কোনটো এই বি বিশ বিশ বিশ বিশ লিটাৰ নে এইটো সৰু-সৰু-সৰু পানীৰ বটল?
ইমান মানে হেৰিও হৈছে যে বি-বি-বি-বি এনেকে যে আছা?
অ তাকে মোৰ কিবা নেটৱৰ্কৰে প্ৰব্লেম হৈছে নে কি বা। নাজানো তোমাৰো আৱাজ কাটি কাটি আহিছিল।
বিটিন।
সেইয়া। তোমাৰো কিবা প্ৰব্লেম হৈ আছে মোৰো কিবা।
বিনিঞ্চিত।
বি বি এনেকুৱা আহিছে নেকি? তোমাৰো হৈছিলে মই এইটো কাৰণে মোক শুই আছিলো। শুই মেলি আকৌ। উঠি বহিছো মই আছো শুই থকা কাৰণে হৈছে নেকি? হেল্ল'। হেল্ল'।
নহয়।
মাজে-মাজে আকৌ তোমাৰ আৱাজ আহে আৰু নাহে কিবা হ'ল।
হয়।
আৱাজে আহা নাইচোন তোমাৰ এতিয়া হেল্ল'।